ও
অ', শুনি পাইছ নে মোৰ মাতটো?
অ', অ', পাইছোঁ পাইছোঁ।
অ', কি খবৰ ভালনে?
অ', ভালে ভালে আজি কি টপিকত কথা পাতিম?
আজি ভাবিছোঁ দীপাৱলীৰ বিষয়ে কথা পাতিম।
অ', বহুত ভাল দিৱালী ভাৰতৰ আটাইতকৈ ডাঙৰ উৎসৱৰ এটা।
হয়, হয় এই উৎসৱক ফেষ্টিভেল অফ লাইটচ বুলিও কোৱা হয় গম পোৱা নে।
অ', গম পাওঁ গম পাওঁ দিৱালী সাধাৰণতে কেনেকৈ উদযাপন কৰা হয়।
মানুহে ঘৰ পৰিষ্কাৰ কৰে তাৰপিছত দিয়া চলাই আৰু তোমাৰ আহ নিজৰ ঘৰখন একেবাৰে জিল
হেল্ল'?
অ, শুনিছা?
অ, শুনিছো অ, কি কৈছিলা?
অ, মই কৈছোঁ, মাই অ, মই কৈছিলোঁ, মানুহে প্ৰথমে নিজৰ ঘৰটো পৰিষ্কাৰ কৰে, তাৰপিছত দিয়া জ্বলাই। আহ, ভগৱানৰ আগত চাকি দিয়ে। আৰু তেনেকেই মানে নিজৰ ঘৰখন আহ ধুনীয়া কৰি থয়।
বা, বজাৰ বোৰো দিৱালীৰ আগতে বহুত ব্যস্ত হৈ যায় ন।
হয়, হয়, বহুত বেছি বহুত মানুহে নতুন কাপোৰ কিনে। মিঠাই আৰু নিজৰ আহ, নিজৰ পৰিয়ালৰ বাবেও উপহাৰ কিনে।
তুমি দিৱালীত কি কৰি ভাল পোৱা?
মইৱা দীপাৱলীত পৰিয়ালৰ লগত সময় কটাওঁ, তাৰপিছত মই মিঠাই খাওঁ আৰু তেনেকে চাকি জ্বলাও মাৰ লগত, তুমি?
মোৰ ত, মইয়ো মানে পৰিয়ালৰ লগতে উৎসৱ-উৎসৱটো উদযাপন কৰাৰ মানে ভাল লাগে আৰু মোৰ তেনেকেই। ভাল লাগে মোৰ আৰু সেইটোৰ মজাই বেলেগ নহয় জানো পৰিয়ালৰ লগত। উৎচৱ এটা উদযাপন কৰা।
অ, একদম ঠিক কৈছা। দীপাৱলীত বহু মানুহে মিঠাই আদান প্ৰদান কৰে নহয়।
হয়, হয়, উ, তোমাৰ কি বুলি কয়? এইটো সম্পৰ্ক আৰু মজবুত কৰি মানে উঠাই মানুহৰ মাজত।
ঠিক কৈছা, ঠিক কৈছা তুমি চাকি জ্বলাই ভাল পোৱা নে?
অ, দিয়া জ্বলাই ঘৰ বহুত সুন্দৰ দেখা যায় ন, ত মোৰ ভাল লাগে।
অ, ৰাতি পোহৰত যেতিয়া চাকিৰ চাকি পোহৰে একদম যেতিয়া ৰাতিৰ আন্ধাৰটো হেৰি কৰি পেলাই তেতিয়া বহুত ধুনীয়া লাগে।
অ, হয়, হয় কিছুমান মানুহে অ, লাইক তোমাৰ কি বুলি কয় এইটো আটিষ্ট বা বাজিও সুটাই নহয় জানো।
হয়, হয়, কিন্তু বেছি আতিচ ভাজি ফুলালেও পৰিৱেশৰ সেই কাৰণে বেয়া।
হয়, হয়, সঁচা কথা সেইবাবে পৰিৱেশ বান্ধৱ দিৱালীহে উদযাপন কৰাটো ভাল নহয় জানো।
অ, একদম ঠিক কৈছা, কমকৈ আঠ্ৰিছ বাজি আৰু বেছি চাকি জ্বলালেহে ভাল হয় ন।
হয়, হয়, হয়, একদম দিৱালীৰ লগত মানে দি-দিৱালীত চাকিয়ে চবতছে বেছি ধুনীয়া কৰি তোলে। এখন ঘৰ আৰু সেইটো-সেইটোত কম উম, তোমাৰ বিপদো কম হয়, নহয়, জানো চাকি জ্বলালে।
হয়, পৰিৱেশৰ কাৰণেও ভাল। বিভিন্ন ধৰণৰ মিঠাই, নামকিন আৰু ঘৰত বনোৱা মিঠাইবোৰ পিঠা খোৱা নে?
অ', অ', বনাও দিৱালী টাইমতটো বনোৱা হয়েই। তুমি কোনটো মিঠাই আটাইতকৈ বেছি ভাল পোৱা?
মই, মই, মোৰ চবতছেে ভাল পোৱা মিঠাইতটো হৈছে গোলাপ জামুন। লা-লাৰু তোমাৰ?
বাহ মোৰো ভাল লাগে, মোৰ কাজু-কাজু বৰফি আৰু জেলেপিও ভাল লাগে দেই।
অ', দিৱালীত বহু মানুহে এতিয়া আ-আইতাৰ ঘৰলেও যায় হয়নে?
অ'। অ', যায়, যায়, যায়, উৎসৱৰ প্ৰকৃত আনন্দ পৰিয়াল আৰু বন্ধুৰ লগত থাকাতেই হয়।
অ', তুমি ভাবানে দীপাৱলীয়ে মানুহক একলগ কৰে?
অ', নিশ্চয়, উৎসৱৰ মানুহৰ মাজত ভাল পোৱা আৰু একতা বাঢ়ি যায়।
উম, আজি দীপাৱলীৰ বিষয়ে আহ এনেই দীপাৱলী মানে সাধাৰণ অ', এনেই মানে দীপাৱলীত আৰু সাধাৰণতে দীপী-দীপাৱলীৰ প্ৰস্তুতি কেতিয়াৰ পৰা আৰম্ভ কৰা?
সাধাৰণতে এসপ্তাহ আগতে ঘৰ পৰিষ্কাৰ আৰু বজাৰ চজাৰো কৰা আৰম্ভ কৰি দিওঁ বাৰু।
অ'। ঘৰটো পৰিষ্কাৰ কৰা এটা বিশেষ গুৰুত্বও আছে হয়নে?
অ', হয়, হয় একদম মানুহ আহে। আলহী আহিলে যিহেতু আৰু আলহী আহিলে বুলিয়ে নহয় অ', এটা উৎসৱৰ সময়ত ঘৰটো পৰিস্কাৰ কৰি ৰাখিবই লাগে, লেতে লেটেৰা ঘৰ এটা কেনেকুৱা বেয়া দেখিব, নহয় জানো মনতোও বেয়া লাগি থাকিব, ঘৰ পৰিষ্কাৰ কৰা মানে উৎসৱৰ পৰিৱেশ আৰু ভাল লাগে, তেতিয়া আৰু
হয়, হয়। পৰিষ্কাৰ ঘৰতহে তুমি, দিপাৱলীক তুমি আগ্ৰমন কৰিব পাৰিবা। পিছে তুমি নতুন কাপোৰ কিনিবা-কিনি ভাল পোৱা নে?
অ', পাওঁ, পাওঁ, দিৱালীত নতুন কাপোৰ পিন্ধিবলৈ মজাই বেলেগ।
মোৰো ভাল লাগে দেই এইখিনি। অ', মোৰো ভাল লাগে কিনি, উৎসৱৰ দিনত নতুন কাপোৰ পিন্ধিলে মনটো বহুত আনন্দিত হয়।
অ', অ', পৰিয়ালৰ-পৰিয়ালৰ বাবে তুমি অ' উপহাৰ কিনা নে কিবা?
উম, কিনো মানে সৰু সৰু উপহাৰেই দিওঁ আৰু, তেওঁলোকে বহুত সুখী হয়, সৰু হ'লেও। তুমি
অ', হয়, হয়। অ', দিও, দিও, মানে সৰু সৰু উপহাৰ দিলেও তেওঁলোকে মানে অ', উপহাৰটো মানে, সেইটো মৰমত যদি দিয়া হয় তেতিয়া সেইটো বেছি মানে গুৰুত্বপূৰ্ণ হয় আৰু, আৰু মই-মই মিঠাইও দিওঁ কেতিয়াবা।
দিৱালীত ৰাতিৰ পোহৰত লাইটবোৰ বহুত সুন্দৰ লাগে হয়নে?
অ', একদম। ঘৰৰ মানে, ঘৰ বজাৰ আৰু ৰাস্তাবোৰো ৰঙীন হৈ থাকে। পোহৰেৰে সাজি উঠে একদম, নহয় জানো?
হয়, হয়, হয়। কিছুমান, কিছুমান মানুহে ৰঙলীও আঁকে।
অ', হয়, আজিকালি আগতে ইমান অসমত অঁকা নাছি ছিলে, কিন্তু আজিকালি বহুত ঘৰে ঘৰে মানে, ৰংগোলীৰ সেই আহ মানে ৰংগোলী অঁকা দেখিছ' আৰু বহুত ধুনীয়া লাগে দেই, ঘৰৰ সৌন্দৰ্য আৰু বাঢ় ৰংগোলী আকিলে।
ঠিক কৈছা, পিছে তুমি ৰঙালী বনাব বনাব পাৰানে নাই?
অলপ অলপ পাৰো কিন্তু, ইমানো ধুনীয়াছে নোৱাৰো আৰু তুমি?
অ', মইো মানে আহ পাৰো, মানে হেৰি ম ফোনত মানে আহ উলিয়াই লওঁ, তাৰ পিছত সেইটোকে চাই চাই বনাব পাৰোঁ চেষ্টাটো কৰোঁ।
অ', আজিকালি সামাজিক মাধমত বহুত নতুন নতুন, তোমাৰ আইডিয়াও পোৱা যায় নহয় জানো?
হয় হয়, দিৱালীত পৰিয়ালৰ চবে একেলগ হৈ খোৱা ধোৱাও কৰে, আৰু সেইবোৰ মানে ফু তুলি দিয়ে।
অ', একদম এই সময়ত চবেই হাঁহি ফূুৰ্তি কৰি থাকে নহয় জানো?
উম। তুমি ভাবানে দিৱালীত বেছি খৰচ নকৰাটোও ভাল
অ', নিশ্চয় আকৌ! উৎসৱৰ মানে কেৱল বেছি টকা খৰচ কৰাটো নহয় নহয় আচল উৎসৱৰ উম তোমাৰ অৰ্থটো হ'ল একেলগে পৰিয়ালৰ লগত হাঁহি ফূুৰ্তি কৰা, একতা
পইচাটোটো মেইন নহয় ন?
অ', একদম ঠিক কৈছা দেই মৰম আৰু একলগ থকাটোৱেই আটাইতকৈ ডাঙৰ কথা।
উম আৰু পৰিৱেশৰ যত্ন লবও দৰকাৰ।
হয় হয়, কম আঠিশ বাজি আৰু কম ধোৱা থাকিলে চবৰ বাবেই ভাল।
উম সৰু সৰু সন্তানবোৰ সুৰক্ষাও মনত ৰাখিব লাগে আৰু পক্ষী, পশু পক্ষীৰো বহুত দিগদাৰ হয়।
উম ঠিক কৈছা ঠিক কৈছা।
তুমি ভৱিষ্যতত দিৱালী ক'ত উদযাপন কৰিবলৈ বিচাৰা?
মই য'তেই থাকো ক
হেল্ল'
অঁ শুনিছা, অ', হেল্ল' অ' মই কৈছিলোঁ যে অঁ মই কৈছিলোঁ যে, মই য'তে নাথাকোঁ কিয় মোৰ যদি পৰিয়াল মোৰ লগতে আছে, পৰিয়ালৰ লগত যদি মই দীপাৱলী উদযাপন কৰিবলৈ পাঁও, মোৰ কাৰণে সেইটোৱে সেইটোৱে দীপাৱলী।
অঁ অ', মোৰ পৰিয়াল থাকিলে উৎসৱৰ আনন্দ দুগুণ হৈ যায় নহয় জানো?
উম দীপাৱলীয়ে আমাক আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়ৰ কথা শিকায়।
অ' অ', একদম একদম আৰু আহ ভাল বিজয়ৰ প্ৰতীক বুলি ধৰা হয় নহয় জানো?
উম ঠিক কৈছা, আজি দীপাৱলীৰ অ অ', তুমি কোৱা।
আজি দিবা অ অ', মই সুধি আছিলো তুমি সৰু থাকোঁতে দিৱালী কেনেকৈ উদযাপন কৰিছিলা?
সৰু থাকোঁতে মই পৰিয়ালৰ লগত চাকি জ্বলাইছিলোঁ, মিঠাই খাইছিলোঁ আৰু বন্ধুবোৰৰ লগত বহুত খেলিছিলোঁ, তুমি?
অ', মইো মইো। মইো বন্ধু বান্ধৱীৰ লগত খেলো, আকৌ তোমাৰ মাহঁতে চাকি জ্বলাই এ দিৱালীৰ এতিয়াও সেইবোৰ এতিয়াও মনত আছে দিৱালীৰ সেই স্মৃতিবোৰ।
উম, সেইবোৰ স্মৃতিৰে মনটো ভাল লাগি যায়।
হয় হয়। এতিয়া দিৱালী উদযাপন ধৰণটো অলপ সলনি হৈছে বুলি ভাবানে?
হয়, আজিকালি চাকিৰৰ চাকিৰ চাবষ্টিটিওটত মানে চাকি নজ্বলাই কিছুমান আজিকালি এল ই ডি লাইট লগোৱা হৈছে। আৰু এনে আমি আগতে মা দেউতাৰ লগত টাউনলৈ গৈ বজাৰ সমাৰ কৰিছিলো কিন্তু আজিকালি সেইবোৰ চব অনলাইনো আমাৰ সুবিধাটোক কৰি মানে পাইছোঁ, সেইকাৰণে আজিকালি মানে ধেৰ বস্তু সলনি হৈছে।
উ, তাকিই। কিন্তু দিয়াৰ পোহৰৰ কথাটোয়ে বেলেগ নহয় জানো?
হয় হয়, একদম ঠিক কৈছা। মাটিৰ চাকি জ্বলালে এটা পৰ এটা মানে এইটো পাৰম্পৰিক পৰিৱেশ এটা লাগে আৰু আগৰপাই সেইটোৱে চলি আহিছে।
একদম একদম। দিয়া আজি ভাল লাগিল তোমাৰ লগত কথা পাতি, মই এতিয়া ভাত খাব যাও মানে মোৰ মায়ে মা তিহে আছে মানে।
অ', অ' হ'ব হ'ব। তুমি খাই লোৱা, আমি আকৌ কেতিয়াবা কথা পাতিম।
ঠিক আছে ঠিক আছে, থৈছোঁ দেই।
অ' দিয়া দিয়া, ভালে থাকিবা বাই বাই।